শুনি আছা নে শুনি আছা
অঁ অঁ শুনিছো ৰ'বা
হয় হয় ভালে আছানে
অঁ
অঁ মোৰো ভালেই মানে আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিম ভাবিছোঁ বিষটো সেইটো হৈছে মানে আমাৰ অসমৰ বিহু বিহু
অঁ অঁ অঁ অঁ অঁ অঁ মই ও জানিম লগ আছিল বিহুৰ বিষয়ে
হয় হয় ঠিকে আছে মানে এতিয়া তোমাৰ যদি যদি মই সুধোঁ প্ৰথমে যে তোমাৰ এই আমাৰ তিনিটা বিহুৰ ভিতৰত বহাগ বিহু মাঘ বিহু কাতি বিহু কোনটো বিহু তোমাৰ প্ৰিয়
মোৰ প্ৰিয়টো বহাগ বিহুৱেই বাৰু বহাগ বিহু মই ভাল পাওঁ বহাগ বিহু আহঁ বহাগ বিহুৰ বিষয়ে অলপমান ক'বা নেকি মোক আৰু ভালকৈ অলপ
অঁ হয় হয় মানে বহাগ বিহুত মানে আমাৰ বিশেষকৈ গাঁৱত আমাৰ উজনি অসমৰ ফালে কোৱা হৈছে সকলো একেলগে মিলি জুলি মানে বহাগ বিহুৰ যিদিনা প্ৰথম দিনা গৰু গৰু বিহুৰ দিনা মানে গৰুবোৰক নৈৰ পাৰত লৈ যোৱা হয় তাতে গা ধুৱাই তাত তে মানে লাওঁ বেঙেনা এনেকুৱাকৈ মালাপ প্ৰস্তুত কৰি সেই মালা মানে এই লাওঁ বেঙেনা বোৰ গৰুক মানে খুওঁৱাৰ হয় খুৱাই লৈ আৰু হালধি হনা হয় তেওঁলোকৰ গাত যাতে মানে তেওঁলোকৰ ৰোগ ব্যাধি যাতে একো নহয় আৰু সেইবাবে, এনেকুৱা ধৰণৰ কৰা হয়। গৰু বিহুৰ দিনা, তাৰ পাছতে মানে। আমি মানুহৰ গাত মাহ হালধি এনেকুৱাতে সানি। আমি সেই দিনটো মানে এনেকৈ উ উদযাপন কৰো গতিকে, বহাগ বিহুৰ কথানো কি ক'ম আমাৰ মানে খুব মানে ভাল লগা মুহূৰ্ত। সেইকেইদিন মানে বহাগবিহুটো আহাৰ লগে লগে। মানে আমাৰ মন বোৰ উৎফুল্লিত হৈ থাকে। বিভিন্ন ধৰণৰ খেল ধেমালি হয়। এই ধৰা তোমাৰ, আ'। কণী যুজ, ম'হ যুজ। আগতে আছিল ম'হ যুজ। খুব হৈছিল, বুলবুলি চৰাই যুঁজ স্বৰ্গদেউ দিনৰে পৰা আমাৰ মানে শিৱসাগৰত খুব মানে এনেকুৱা খে'ল ধেমালিবোৰ হৈছিল খুব। ভাল লগা মুহূৰ্ত আছিল। তোমালোকৰ গাঁৱত, বহাগ বিহুৰ সময়ত কেনেকুৱাকে কি কৰা, অকমান কোৱাচোন।
কুৱাই তুমি যেনে যেনেকে ধৰণে কৈছা ছেম সেনেকুৱাই আমাৰো। মানে একেই হয়। এইটো প্ৰচেছ, এইটো আমাৰ মানে বহাগ বিহুত ৰাতিপুৱা আ' গৰু বিহু মানে, গৰু বিহুৰ দিনা মানে প্ৰথম দিনা গৰু বিহু, গৰু বিহুৰ দিনা এনেকৈ তুমি যেনেকৈ কৈছা। এনেকুৱা এ সেনেক গৰুক গা ধুওৱা হয়, লাওঁ বেঙনা খুওৱা হয়। এনেকুৱা সেনেকুৱাই এ কৰা হয়। আৰু, তাৰে পিছত পিছৰ দিনা মানুহ বিহু আমি নতুন মানে ৰাতিপুৱাই উঠি ডাঙৰজনক সেৱা কৰি কিনে মা দেউতাক সেৱা কৰি সে সেৱা জনাই। নতুন সাজপাৰ লওঁ।
অ'হয়, হয়, খুব সুন্দৰ যেতিয়া মই তোমাক সুধো মানে এইটো মানে বহাগ বিহুত পিঠা পনাও প্ৰস্তুত কৰা হয় তোমাৰ পিঠা কি পিঠা প্ৰিয় যদি এনেকুৱা তিল পিঠা, নাৰিকল পিঠা, হেঁচা পিঠা। তেনেকুৱা ধৰণৰ ভিতৰত যদি সুধো।
তেনেকুৱা কবলে গ'লেতো মোৰ নাৰিকল পিঠাতোৱে প্ৰিয় হয়, কাৰণ এইটো তিল পিঠাতকে, মই মানে অলপমান মিঠা খাই কিনে ভাল পাওঁ। পাওঁ যিহেতু। এইটো তিল পিঠটোতকে মই নাৰিকল পিঠাত। টো বেছি ভাল। অ আৰু আমাৰ ঘৰত নাৰিকল পিঠাই ব। বনোৱা হয়।
অ অ খুব সুন্দৰ অ অ হয় হয়, মইয়ো ঠিক তেনেকৈ মানে। নে নাৰি। কল পিঠাই বেছি খোৱা যায় আৰু নাৰি। কলৰ লাৰু। তিলৰ লাড়ু, এনেকুৱা ধৰণৰ। তাৰ। পিছতে মানে কি হয়। আমাৰ যিহেতু বহাগ বিহু সাত। দিন আহ উৎযাপন কৰা হয়। তুমিও সাত দি সাত বিহু। কথা জানানে?
সাত বিহুৰ কথা, মই এনেকে নাজানো।
অ হয় হয় মই কৈ আছো মানে এই সাত বিহুৰ ভি। ভিতৰত মইতো দুটা দিনৰ বিষয়ে তোমাক ক'লোৱেই। এই গৰু বিহু, মানুহ বিহু তাৰ লগত মানে আৰু হয় বাকী কেইদিন মানে এই গোস। সাই বিহু, চেৰা বিহু, নাঙল। বিহু আহ এনেকুৱা আৰু চেনেহী বিহু এনে। ধৰণে মানে। বাকী দিনকেইটাও উৎযাপন। উ হয় সাতটো সাত। দিন সম্পূৰ্ণ উৎযাপন কৰা হয় বিভিন্ন। নামেৰে। মানে ঠাই ভেদিক। কিছুমানত অ ধৰা উজনি বা নামনিৰ ফালে অকণমান বেলেগ। বেলেগ ধৰণে হয়তো ক'ব পাৰে। কিন্তু মানে সাত বিহুৰ। প্ৰচলন সমগ্ৰ অসমতে মানে এ আছে আৰু। ইয়াৰ পাছত যদি মই কওঁ। মাঘ বিহুত মাঘ বিহুৰ কথা আহে মাঘ বিহুত কিনি। কেনেকুৱা লাগে তোমালোকে কি কৰা? ভেলাঘৰ এইবোৰ সাজানে?
অ ভেলাঘৰটোতো সাজোৱে তাতে ৰাতি থকাও যায়। জুই পোৱাও যায় ৰাত ৰাতিয়ে মানে ৰাতি লগ ভাত খোৱা যায় একেলগে। ফেমিলিৰ লগত ভেলাঘৰৰ কাষতে এনেকে পেলাঘৰো সাজো তাৰ কাষত উম উম ৰাত পুৱা হ'লেইটো আৰু গা পা ধুই কিনে,
হয় আমি মানে কি কৰো ভেলাঘৰৰ সময়ত আমি ৰাজহুৱা ভাবে এটা ডাঙৰ ভেলাঘৰ প্ৰস্তুত কৰো আমাৰ গাঁৱৰ ফালে সেই ভেলাঘৰটোতে মানে আমি থিওওওও ঠিক তুমি কোৱা ধৰণে ৰাত তিআমি মা মানে এক শক সকলে একেলগে মিলি ভোজ ভাত খাওঁ। ৰাতিপুৱালৈ আকৌ মানে সোন কালেহে গাপ আদি। উঠি সেই ভেলাঘৰটো আকৌ আ অ মানে জ্বলাবলৈ আমি আহো আৰু অগ্নি দেৱতাক সেৱা জনাই তাতে বুট মাহ এনেদৰে, আগবঢ়াই অগ্নি দেৱতাক জ্ঞ দি মানে আমিও এনে ভেলাঘৰটো জ্বলাও। আৰু মাঘ বিহুৰ দিন সেইাতটো আৰু কি কম ভোগৰ মানে ভোগালী ভোগৰে উৎসৱ মানে কিমান খাবা আৰু মানে এই কিম্বা ধৰা অহ্‌ আমাৰ গাঁওখনৰ এ এই ঘৰত গ'লো খালোহি। ঘৰত গ'লোঁ খালোঁ কিমান খাবা মানে। তোমালোকৰ গাওঁৰফালে কেনেকুৱা অকমান কোৱাচোন
আমাৰ গাঁওৰ ফালে তেনেকুৱাই তুমি যি ধৰণে কৈছা। আমিও ৰাতিপুৱা উঠো অ মেজি জ্বলাও যে চলাই কিনে মানে ফাৰ্ষ্ট গাতটো ধু প্ৰথমে আমি গাটো ধু গা ধুই কিনে মজ জি জ্বলাও জলাই কিনে তিল মা দে কিনে চিটিয়াই কিনে মানে সেৱা কৰো তাৰ পিছত আহি কিনে কাষৰ চুবুৰীয়া তাত যাওঁ সেনেকে চাহ খাও লাৰু পিঠা দি সেনেকে কিমান খাবা আৰু সেইটো টাইপ কৰে আৰু
হয় হয় খুব সুন্দৰ মানে সেই ভোগালী বিহু দিনকেই এটা মানে ভোগৰে উৎসৱ আৰু ধৰা ৰং ধেমালি মানে আমাৰ মনবোৰ খুব ভাল লাগি থাকে নহয় হয় অ অ তাৰ পাছতে মানে ভোগালী বিহুৰ কথা আমি ফুলমূলকৈ ক'লোঁ এতিয়া যদি মই তোমাক ক ক কাতি বিহুৰ কথা কাতি বিহুত মানে যিহেতু তুমি জানাই তুলসী পুলি ৰোপন কৰা বা এনেকুৱা আকাশ বন্তি তোমালোকে কেনে ধৰণে মানে সেই দিনটো উদযাপন কৰা
এই দিনটো আমি প্ৰথমতে ৰাতি মানে মানে গধূলি বেলাটোত আমি প্ৰথমে আমি তুলসীত চাকি দিওঁ তাৰপিছত ইপিনে ছেকেণ্ডতে মানে দ্বিতীয়তে আমি খেতি পথাৰত চাকি দিওঁ এনেকুৱা ঘৰতো চাকি দিয়া যায় ভৰা থানৰ ভৰালিত চাকি দিয়া যায় তাৰ পিছত আমাৰ পিনেতো তাত ঠগিৰ সাজো দিয়া যায় কিন্তু ঠগীৰ সাজ বিলাক আমি নাখাও মানে তাতে ল'ৰা ছোৱালী বিলাকে ৰাতি চুৰ কৰিব আহে সেনেকুৱা পত আমি অ কাতি বিহুটো উদযাপন কৰো
অ খুব সুন্দৰ তুমি খুব ধুনীয়াকৈ তোমালোকৰ পৰম্পৰাৰ কথাটো মোক কলা মই কিছু বিষয় ইয়াত জনা নাছিলো আমাৰ গাঁৱত ফালেও মানে ঠিক তেনেকৈ আহ এই তুলসী পুলি আমি ৰাতিপুৱাই শুই উঠি মানে ধুনীয়াকৈ ধিপ এটা বনাও মাটিৰে তাৰপিছত তুলসী নতুন। পুৰি এডাল ৰওঁ ৰোপন কৰি লৈ মানে ধূলি লৈ আমি এটা হেৰি প্ৰাৰ্থনা কৰিছিলো। যে তুলসী তল তলে মৃগপুৰ ওচৰে তাকে দেখি ৰামচন্দ্ৰ হৰ, ধৈণু ধৰে সেনেকুৱা ধৰণৰ মানে আমাৰ আধ্যাত্মিক কিছুমান কাৰ্যসূচী কি হয় চাকি জ্বলোৱা হয়। আৰু পথাৰত মানে কি কোৱা? হয় তোমাৰ যাতে পোক পৰুৱাই যাতে মানে শস্য বিলাক বেয়া নকৰে। খেতি বোৰত তাৰ কাৰণে মানে আমি আকাশ বন্তি জ্বলাইছিলো। আকাশ বন্তিৰ বিষয়ে তুমি জানে?
আকাশ বন্তি মই সিমান গম নাপাও।
মানে আকাশ বন্তি অ হয় মই কৈ আছো, আকাশ বন্তিটো মানে হৈছে এডাল উম মানে দীঘলকৈ এডাল মানে কি কয় বা বাঁহ এডালত তাতে এটা চাকি, চাকিটো জ্বলাই লৈ সেই বাঁহ এডালত মানে দি দিয়া হয় আৰু উখ ব দাল। আৰু বাহ ডাল মানে আগতীয়াকৈ পোতা থাকে আৰু। হয় খেতি পথাৰত তাতে চাকিটো দি দিয়া হয়। সেই। তাকে মানে আকাশবন্তি বুলি কোৱা হয়। আৰু তাৰ পোহৰত মানে এ সেই কি কৰা হয় মানে পোক পৰুৱাবোৰ যাতে শস্যত মানে আক্ৰমণ কৰিব নোৱাৰে। তেনেকুৱা ধৰণৰ মানে সেই আকাশ বন্তি জ্বলোৱা নিয়মটো মানে আমাৰ আছে। লাহে লাহে এনেকুৱা এই নিমবোৰ মানে অকমান কমি কমি আহিছে। আমাৰ ভৱিষ্যত প্ৰজন্মৰ এইবিলাক মানে অকণমান এই যিবোৰ কলো মই আকাশ বন্তি বা এনেকুৱা। তুল কাতি বিহুৰ দিনা তুল। কি ৰোৱা বা চাকি জ্বলোৱা। সেইবিলাক মানে আমাৰ আজিৰ প্ৰজন্ম সমকমান মানে আওকাণ কৰা বুলি মই অনুভৱ কৰিছো য হয়ে
অকণ মানে গাঁৱৰ গাঁৱৰ গাঁৱৰ পিনেতো আছে সেইটো আমাৰ নলবাৰী চাইদত ত' সেইটো এনেকুৱাকে কৰে তুমি যি ধৰণে কলা সেইটো মই দেখিছো এবাৰ গৈছ ছিলো যোৱাতে কাতি বিহুত টাইমত মই গাঁৱতে আহছিলো ছিলো সময়ত সেইখিনি সময়ত তেতিয়া তুমি কোৱা ধৰ ণে এইবিলাক মই দেখা পাইছোঁ কিন্তু তেতিয়া মই ইমান ডাঙৰ হোৱানিছিলো সৰু হৈছিলো বাৰু সৰুতে গৈছিলো উ
ঠিকেই কৈছা তুমি খুব সুন্দৰ ভাল লাগিল আহ মানে কি ক'ম আৰু বিহুৰ বিষয়ে এই তিনি বিহুৱে মানে আমাক ইমান সুন্দৰকৈ ইানে আপলোড কৰে সেই বিহু কেইটা আহিলে মানে আমাৰ গাখন সাতখন আঠখন লাগি থাকে প্ৰত্যেকটা বিহুত কিন্তু বিশেষকৈ মানে কা কাতি বিহুত সিমান এটা মানে জাক জমকতাটো মানেিমান নহয় যিহেতু মানে কাতি বিহুটো অকনমান মানে কঙালী বিহু বুলিও কোৱা হয় কাৰণ সেই খেতি পথাৰ শস্যত মানে ভঁৰালত ধান শেষ হৈ আহে খেতিও মানে এইফালে এ খেতিপথাৰত ধান কাট পতিব নহয় গতিকে মানুহৰ হাতত টকা পইচাও কমি আহে সেই সময়ত গতিকে সেইবাবে মানে বিহুটোক আমি এদিনীয়াকে মানে অনুষ্ঠিতীয়াকৈ উদযাপন কৰি সেই দিনটো মানে পাৰ কৰা হয়। সেইবাবে তাক মানে কঙালী বিহু বুলিও কোৱা হয়। এই বিষয়টো তুমি জানা কিজানি?
জানো জানো জানো দেখিছো মই।
সুন্দৰ ভাল লাগিল এই তিনি বিহুৰ বিষয়ে আমি, থুলমূলকৈ হলেও অকণমান আলোচনা। কৰিলোঁ তোমাৰ আৰু মই বাকী আমি পাছে পৰে আকৌ ভাল। ভালদৰে ইয়াৰ বিষয়ে। আলোচনা কৰিম আ তেতিয়াহ'লে, কি কোৱা তুমি আৰু শেষত।
শেষত তোমাৰ পৰা আজি। বহুত মানে কিছুমান কথা জানিব পাৰিলো আৰু বিহুৰ, বিহুৰ বিষয়ে তিনি বিহু মানে আমি আমি প্ৰথমতে কোনটো বিহুৰ, বিষয়ে কৈছিলে বাহাগ বিহু,
হয় হয়।
ব'হাগ বিহুৰ পিছত।
মাঘ বিহু আৰু কাতি বিহুৰ বিষয়ে আমি পাছলৈ আকৌ ভালকৈ আলোচনা কৰিম দিয়া আজি ইমানতে সামৰো অ ঠিক আছে ধন্যবাদ। অ,